হেল্ল' হয় হয় শুনিছো নিশ্চয় শুনিছো আপুনি মোৰ মাতটো শুনিছেনে হয় হয় হয় হয় মোৰ ভাল আপোনাৰ হয় হয়
হ'ল আমি ম ভাবিছো এটা নতুন বিষয়ৰ ওপতে কথা পাতো। অ বিষয়টো মই আপোনাক জনাইছো বিষয়টো কবচোন কেনেকুৱা ধৰণৰ বা তাৰ বিষয়ে আলোচনা কৰিলে কেনে হয়, অ সেইটো বিষয়টো হয় গল যে, হয় বিয় তোৰ হৈ গ'ল যে জলবায়ুৰ পৰিৱৰ্তন এতিয়া মানৱ সভ্যতাৰ সন্মুখত এক মানে এক ভয়ংকৰ প্ৰত্যাহ্বান এই জলবায়ু যোনটো পৰিৱৰ্তন মই আৰম্ভ কৰিব হয় প্ৰথমতে মই তাৰ ভূমিকাৰ কথা পাতিম জলবায়ু পৰিব জলবায়ু জলবায়ু ভূমিকাৰ কথা পাতিম তাৰ পাছত যদি আমি চাবলৈ যাওঁ জলবায়ু হৈছে কোনো এখন অঞ্চলৰ যি দীঘলীয়া সময়ৰ বতৰগত অৱস্থা হয় পৃথিৱীত জীৱনৰ জীৱৰ অস্তিত্ব অৰ্থাৎ জীৱনৰ অস্তিত্ব বজাই ৰখাৰ জলবায়ুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কাৰণ ভাল জলবায়ু ভাল জলবায়ু নহলে জীৱৰ
বিচাৰি নাপাওঁ হয় হয় কিন্তু বৰ্তমান সময়ত সমগ্ৰ বিশ্বই এক গুৰুত্বৰ সমস্যাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে সেইটোৱে গ'ল যে জলবায়ু পৰিৱৰ্তন অৰ্থাৎ আমি ইংৰাজীত কবলৈ গলে গ'ল ক্লাইমেট চেঞ্জ এটা বিজ্ঞানীসকলৰ মতে পৃথিৱী গড় উষ্ণতা ধীৰে ধীৰে বৃদ্ধি পাইছে যাক আমি এক প্ৰকাৰে আমি গোলকীয় উষ্ণতা বৃদ্ধি বুলি কব পাৰো হয় হয় হয় যাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্য বিহিন্ন হৈছে এ জলবায়ু পৰিৱৰ্তন কেৱল পৰিৱেশৰ সমস্যাই নহয় একচুৱেলি চাবলৈ গলে ই মানৱ জীৱ দ নোৱাৰে হওক বা অৰ্থনৈতিক ক্ষেত্ৰত হওক কৃষি স্বাস্থ্য জীৱ জন্তু এই সকলোকে প্ৰভাৱিত কৰা এটা আহ ভয়ংকৰ সমস্যা আচলতে এতিয়া বৰ্তমান সময়ত বানপানী খৰাং ঘূৰ্ণী বতাহ অতিবৃষ্টি বন জুই তাপ প্ৰবাহৰ দ্বাৰা দুৰ্যোগ পাইছে এই সকলোবোৰ জলবায়ুৰ পৰিৱৰ্তনে প্ৰভাৱ মানে যিসমূহ আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ হঠাতে আহিব লাগিছে সেইসমূহৰ মূল কাৰণটো আমি জলবায়ু পৰি পৰিৱৰ্তন বুলি বিজ্ঞানীসকলে চিনাক্ত কৰিছে এতিয়া জলবায়ু পৰিৱৰ্তনৰ অৰ্থ। আপোনাক সুধিব বিচাৰিম যে আচলতে জলবায়ু পৰিৱৰ্তন হয় কি ই আচল কি বুজায় হয়?
অ ফুল
হয় হয় কব পাৰে হয় উম
এই পৰিৱৰ্তন স্বাভাৱিকভাৱেও হব পাৰে কিন্তু বৰ্তমান সময়ত মানুহৰ যি প্ৰকৃতি বিৰোধী কাৰ্যকলাপ এই প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ ফলত ই অত্যন্তই দ্ৰুত গতিত বৃ
হয় হয়
বন ধ্বংস শিল্পায়ন যান বাহনৰ ধোঁৱা আৰিয়ে কি কৰে
ছে বায়ুমণ্ডলৰ ক্ষতিকাৰক গেছসমূহ এই গেছসমূহ বৃদ্ধি কৰিছে। হয়হ য় নিশ্চিত ভাৱে, নিশ্চিত ভাৱে হয়, আচলতে ইয়াৰ সেউজ প্ৰভাৱো দেখা পায়। হয়, নিশ্চিত ভাৱে-নিশ্চিত ভাৱে-নিশ্চিত ভাৱে দেখা পোৱা যায়। অ' তাৰ বিষয়ে মই অকণমান থুলমূলকৈ ক'ব বিচাৰিছো। ক'ব পাৰে, ক'ব পাৰে নিশ্চিতভাৱে ক'ব পাৰে মই সময় দিম নিশ্চয়কৈ সূৰ্যৰ পৰা অহা যি তাপ পৃথিৱীত আহে, পৃথিৱীলৈ আহে আৰু কিছু অংশ পুনৰ আকৌ মহাকাশলৈ ঘূৰি গুচি যায়। ঘূৰি যায়, ঘূৰি যায় হয় নিশ্চিত ভাৱে কিন্তু এই কাৰ্বনডাইড অক্সাইড
মিথেন গেছ, নাইট্ৰাছ অক্সাইড আদি গেছসমূহে এই তাপ বায়ুমণ্ডলত আৱদ্ধ কৰি
হয়-হয় নিশ্চিত ভাৱে হয়-হয়। ইয়াকে আকৌ সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয়। হয়-হয় নিশ্চিতভাৱে অৰ্থাৎ গ্ৰীণ হাউচ ইফেক্ট বুলি কোৱা হয় ন ইংৰাজীত নিশ্চয় নিশ্চয় এতিয়া এই দশক হয়-হয়। নিশ্চিত ভাৱে, নিশ্চিত ভাৱে হয় দেখা পোৱা যায়। আপুনি এই যোনকেইটা কথা ক'লে জলবায়ু পৰিৱৰ্তনৰ বকে হকি তাত সেউজ গৃহৰ যোনখিনি ক'লে একদম গুৰুত্বপূৰ্ণ সেউজ গৃহ গৃহত গেছৰ কথা যোনখিনি ক'লে সেইখিনি যথেষ্ট পৰিমাণৰ এটা মূল কথাখিনি আপুনি কৈছে। এতিয়া যদি আমি প্ৰকৃততে সেই জলবায়ু পৰিৱৰ্তনৰ প্ৰধান কাৰক বিলাক বিশ্লেষণ কৰিবলৈ যাওঁ তাৰ আপুনি চাব আমি দৈনন্দিন জীৱনত কি-কি-কি ধৰণৰ পৰিব এতিয়া সেয়া হৈ গ'ল জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ পৰিব। বন ধ্বংস, শিল্পায়ন, জনসংখ্যাৰ বৃদ্ধি হওক, আধুনিক জীৱনশৈলী বিশ্ব উষ্ণায়ন হিমবাহ গলন, বানপানী, খৰাং, ঘূৰ্ণী বতাহ, বনজুই এই এই মানে আহ মই আচলতে ইয়াতে জলবায়ু পৰিৱৰ্তনৰ গোটেই কাৰক বিলাক দাঙি ধৰিব নোৱাৰো যদি মূল কাৰক খিনি মই দাঙি ধৰিব পাৰিম কৈছো আপোনাক চাওঁক এতিয়া জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ মানে আমি ডাইৰেক্টলি আমি বুজি পাইছো যে আমাৰ যিসমূহ আমাৰ জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰো পেট্ৰ'ল ডিজেলৰ পৰা হওঁক সেইখিনি হয়। সেইখিনি কথা কৈছো সেইখিনি যথেষ্ট কি হয় বায়ু প্ৰদূষণ কৰিব বা আমাৰ কাৰ্বন ডাই অক্সাইডৰ মানুহ যেতিয়া বৃদ্ধি পাব তেতিয়া সেউজ গৃহৰ গেছ বাঢ়িব, গৰম বাঢ়িব হয়, গৰম বঢ়াৰ লগে লগে কি হ'ব জলবায়ু পৰিৱৰ্তন হ'ব। আকৌ দ্বিতীয়তে চাবলৈ যদি যাও বন ধ্বংস, বন ধ্বংসটো একেই কথা কাৰণ বন ধ্বংসৰ কি হয় আহ গছ-গছনিয়ে যিহেতু পৰিৱেশৰ গেছৰ বা জলীয় বাষ্প পৰিমাণে হওক। যিহেতু হেৰি কৰি ৰাখে তেতিয়া গছ-গছনি কাটি দিয়া কাৰ্বন ডাই অক্সাইড গ্ৰহণৰ মূল যোনটো উৎস গছ আৰু অক্সিজেন প্ৰদানৰ যোনটো মূল উৎস গছ। সেই বস্তুটো সেই মাধ্যমটো যেতিয়া নাইকিয়া হৈ যাব বা কমি আহিব তেতিয়া যাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িব অ'--‌ সেইটো হৈ গ'ল বন ধংসৰ ফলত জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ শিল্পায়ন মানে গ'ল। আমাৰ ফেক্টৰীৰ কথা যোনটো মই খুব কমকৈ সকলোৱে বুজি পায় ফেক্টৰী আমাক কি ধৰণে এফেক্ট কৰে হয়। জনসংখ্যা বৃদ্ধি যেতিয়া চাওক জনসংখ্যা বৃদ্ধি ক্ষেত্ৰত যদি আমি চাবলৈ যাও জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ কি হ'ব মই এতিয়ালৈকে যিমানখিনি ক'লো জীৱাশ্ম ইন্ধন, বন ধ্বংস, শিল্পায়ন সেই গোটেইকেইটা গোটেইকেইটা প্ৰয়োগ হ'ব। যেতিয়া জনসংখ্যা বৃদ্ধি হ'ব গতিকে জনসংখ্যা বৃদ্ধি অ' হয়। জনসংখ্যা বৃদ্ধিটো সেই গোটেইটাকে সামৰি লৈছে। চা হয় আকৌ দ্বিতীয়তে চাবলৈ গ'লে আধুনিক জীৱনশৈলী এতিয়া আধুনিক জীৱনশৈলী যেতিয়া কি হয়। অত্যাধিক আমি এই অত্যাধিক ধৰণৰ বিদ্যুৎ ব্যৱহাৰ কৰো। প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰো ই কি কৰে আমাৰ প্লাষ্ট মানে প্ৰকৃতিৰ প্ৰদূষণৰ মাত্ৰটো যেতিয়া বহাই প্ৰদূষণৰ মাত্ৰা বহোৱাৰ লগে লগে কি হৈ যায় কিন্তু আমাৰ সেই জলবায়ুত প্ৰভাৱ বতৰত প্ৰভাৱ পৰিব পৰি বায়ুমণ্ডলত প্ৰভাৱ পোৱাৰ লগে লগে বতৰত পৰিব বতৰত পোৱাৰ লগে লগে জলবায়ুত পৰিব ই এটা কাৰণ গতিকে ই এটা গাম দেখা পোৱা গৈছে হিমবাহ‌ গলনৰ ক্ষেত্ৰত কথা কৈছোঁ, যে আমাৰ হেৰিৰ ফলত, আমাৰ হিমবাহখিনি কেনেধৰণৰ বৰফখিনি দ্ৰুতগতিত বাঢ়িবলৈ লৈছে, হেৰি কৰিবলৈ লৈছে, যাৰ ফলত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা, উচ্চতা বাঢ়িবলৈ লৈছে, চুনামীৰ সৃষ্টি হৈছে, সেইখিনি কথা। অঁ, বান বানপানীৰ কথা কৈছো, এতিয়া চাব দে এটা কথা মই ক'বলে যাম ইয়াতে কৃত্ৰিম বানপানী যোনটো কৃত্ৰিম বানপানী যোনটো আমাৰ এইবছৰ দেখিছে আপুনি আমাৰ আমাৰ যিসমূহ একদম স্মাৰ্ট চিটি বুলি আমি যোনবিলাক কওঁ সেইসমূহত আপুনি দেখিছে যে এদিনৰ ধাৰাখাৰ এদিন বৰষুণৰ ফলত কেনেকোৱা ধৰণৰ বানপানীৰ সৃষ্টি হৈছে আপুনি দেখা পাইছে, হয় যাৰ ফলস্বৰূপে বহুত লোকৰ মৃত্যু হৈছে, প্ৰ, প্ৰকৃতিয়ে অঁ জীৱ জন্তু ধ্বংস হৈছে, আৰু বিশেষকে হাৰাশাস্তি হৈছে আপোনাৰ সমাজৰ সেই দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালটো বা মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালটো। খাদ্য অনাতন হৈছে, ই গোটেই পৰিবেশৰ গাঢ়িছে আৰু সেইখিনি হৈছে, সেইখিনি মূলতে হৈছে আপোনাৰ সেই জলবায়ুৰ পৰিৱৰ্তন। পৰিবৰ্তন, হয়! হয়! স, স, সেই কথাখিনি মই আপোনাক যে কৈছো, কৃষিৰ ওপৰতো কেনেধৰণে প্ৰভাৱ পেলাই জলবায়ু‌ স্বাস্থ্যৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত চা জলবায়ু, এতিয়া আমাৰ জলবায়ুৰ ক্ষেত্ৰতে আমাৰ স্বাস্থ্যসমূহক জানো, স্বাস্থ্যকৰ ঠাই হিচাপে আৰু অস্বাস্থ্যকৰ হিচাপে ভাগ কৰিব পৰা নাযায়? এতিয়া ধৰক অ' কাশ্মীৰৰ পৰা বোমডিল্লা, কাশ্মীৰৰ পৰা আৰম্ভ কৰি বোমডিল্লা, মানালী এইবিলাক যিসমূহ ঠাই আছে জলবায়ু মানে ভাল জলবায়ু হোৱাৰ কাৰণেতো স্বাস্থ্যকৰ ঠাই বুলি কোৱা হয় তাত বেছিকৈ ফুৰিবলৈ যোৱা হয়। তাত ভাৰসাম্যতো বজাই আছে হেৰি হৈছে কাৰণে তাত আমি কোৱা হয়, গতিকে সেই ক্ষেত্ৰত কেনে ভাৰসাম্য হেৰুৱাইছে গতিকে ই কেৱল যদি চাবলৈ যাওঁ প্ৰকৃতি নহয়, আমাক জীৱন, বায়ু জলবায়ু গোটেই আমাৰ গোটেই সামগ্ৰিক জীৱনত প্ৰভাৱ পেলায়। গতিকে আপুনি মোক কেইটামান কথা কওক, যাৰ ফলস্বৰূপে আমি যিটো এটা জলবায়ুৰ পৰিৱৰ্তনৰ যোনটো হেই ধাৰাটো আমি তাৰ ৰোধ কৰিব পাৰোঁ তাৰ কেইটামান মোক অ চমুকৈ কেইটামান কওক, যাৰ শেষত মই এটা
হয় হয় আচলতে আমি অহ জলবায়ুৰ যি পৰিৱৰ্তন আচলতে সেই পৰিৱৰ্তনটো আচলতে আমি ৰোধ কৰিবৰ কাৰণে প্ৰকৃতিৰ যি ভাৰসাম্য অৱস্থা সেই
ভাৰসাম্য অৱস্থাটো ৰোধ কৰি
ৰক্ষা কৰিবৰ বাবে আমি অহ অত্যাধিক পৰিমাণে মোৰ মতে গছ গছনি ৰোপন কৰাটো এক অতি বাধ্যতামূলক বুলিয়ে মই ভাবো হয় হয়
তাৰ লগতে কি কৰিব লাগিব আমাৰ যি জনসংখ্যা সেই জনসংখ্যাসমূহ আমি কমাব লাগিব কমাব লাগিব কমাব লাগিব হয় হয় নিশ্চয় জনসংখ্যা ৰোধ কৰাৰ উপায় বাচিব লাগিব হয় হয় আপুনি আপুনি মূল কথা মূল মূল মূল পইণ্টকেইটা আপুনি কৈছে যে জনসংখ্যা জনসংখ্যাৰ প্ৰতিৰোধ কৰোৱাৰ লগে লগে যিসমূহ বাকী কাৰণ আছে সেই কাৰণসমূহ আমাৰ সম্পূৰ্ণৰূপে নিজৰ কন্ট্ৰললৈ আহি যাব, গতিকে সেই ক্ষেত্ৰত যদি চাবলৈ যাওঁ আজি মই যিমাখিনি আলোচনা কৰিলো চমুকৈ ক'বলৈ গ'লে জলবায়ু পৰিৱৰ্তন হৈছে সমগ্ৰ মানৱ জাতিৰ বাবে এক বৃহৎ ডাঙৰ প্ৰত্যাহ্বান, ইয়াৰ ফলত অৰ্থনীতি কৃষি জনস্বাস্থ্য আৰু জীৱ বৈচিত্ৰ্য সকলো ক্ষতিগ্ৰস্ত হৈছে, আৰু যদি আমি এতিয়া ইয়াৰ সজাগ নহওঁ তেনেহ'লে ভৱিষ্যতে ইয়াৰ পৰিণাম অতি ভয়াৱহ হব। সেয়ে প্ৰতিজন নাগৰিক চৰকাৰ শিক্ষানুষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনে একেলগে কাম কৰি জলবায়ু পৰিৱৰ্তন বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত যিহেতু পৃথিৱী আমাৰ সম্পত্তি নহয় ই আমাৰ ভৱিষ্যত আৰু প্ৰজন্মৰ ধাৰ লোৱা এক অমূল্য সম্পদ। গতিকে মই বিচাৰো যে আমি সকলোৱে পৰিৱেশ সংৰক্ষণ কৰো গছ ৰোপন কৰো প্ৰদূষণ কমাই এখন সেউজীয়া পৃথিৱী সুস্থ সুৰক্ষিত পৃথিৱী গঢ়ি তুলো আৰু আশা কৰিছো এই ক্ষেত্ৰত সকলোৱে আগবঢ়াব আজি যিমানখিনি আমি আমাৰ মাজত কথোপকথন হ'ল যথেষ্ট খিনি উপকাৰ হৈছে। যথেষ্টখিনি কথা জানিব পাৰিছোঁ। হয়, হয়, পুনৰ এটা নতুন, নতুন এটা বিষয় লগ পাম, নতুন এটা সামগ্ৰিক বিষয়ে লগ পাম। আজিলৈ ধন্যবাদ।
হয়, হয় ধন্যবাদ।